হেল্ল'।
হেল্ল কি কৰিছ।
আছো এনেই ৰ তই।
এ ৰ তই মইয়ো এনেই আছো বাকী ভাত পানী খালি। হেল্ল' হেল্ল'। অ শুনি আছো ক অ শুনিছোঁ উম উম বাকী আজি এটা মানে বিষয় লৈ কথা পাতিম বুলি ভাবিছো আৰু। পাতিব পাৰিবি নেকি, নে ব্যস্ত আছ তই।
উম পাৰিম পাৰিম ক।
ক চোন ক অ শিক্ষাৰ প্ৰয়োজন কিয়?
অ শিক্ষাৰ প্ৰয়োজনটো ধৰ অ অ। শিক্ষাৰ জৰিয়তে আমি জ্ঞান লাভ কৰো আমাৰ জ্ঞানৰ বাবে শিক্ষাৰটো উ। অতি প্ৰয়োজন আহ কাৰণ আৰু ক'ব গ'লে শিক্ষাৰ অবিহনে মানুহে বহু কথা, বুজিব নোৱাৰো মানে শিক্ষাৰ অবিহনে মানুহ অশোণ্য বুলিও মই ভাবো আজিৰ যুগত।
আজিৰ যুগত।
আৰু শিক্ষাই, আমাক ভাল বেয়াৰ পাৰ্থক্যও বুজিবলৈ সহায় কৰে।
কৰে উম সেইটো হয়।
উ আৰু আম ক'ব গলে।
মানে।
আহ শিক্ষা হৈছে জ্ঞান লাভ কৰা এক প্ৰক্ৰিয়া, যাৰ ফলত আমি বহুত। নজনা বস্তু আমি শিকিব পাৰো, আ আৰু শিক্ষাই আমাক পঢ়া শুনা শিকাই জীৱনত। সঠিক পথ বাচি লবলৈ সহায় কৰে, সেইটোৱে জীৱনৰ এত টা অতি গুৰুত্বপূৰ্ণ অংশ বুলি মই ভাবো।
উ উ সেইটো হয় বাৰু। বাকী এনেই শিক্ষাই এজন মানুহৰ। জীৱনত কেনেদৰে প্ৰভাৱ পেলায় তই কি ভাব?
প্ৰভাৱ উ উ। শিক্ষাই মানুহৰ জীৱন সলনি কৰিব পাৰে, আহ শিক্ষিত মানুহে নিজৰ সিদ্ধান্ত নিজ। জে লব পাৰে ধৰ যে কোনটো বেয়া, তেওঁলোকৰ বাবে কোনটো ভাল। তাৰ উপৰি তেওঁ সমাজত সন্মান লাভ কৰে, শিক্ষিত মানুহে আৰু ভাল। জীৱ জীৱন যাপনো কৰিব পাৰে।
উ-উ সেইটো হয় বাৰু।
উম।
আৰু আম বিদ্যালয়ৰ শিক্ষাক কিমান গুৰুত্বপূৰ্ণ বুলি ভাব তই?
বহুতে বুলি ভাবো বহুতেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো। আ, আ ধৰ বিদ্যয়ালয়ত আমি কেৱল পঢ়া শুনাই নিশিকো তাত আমি বহুত। বিভিন্ন ধৰণৰ কথাও আমি শিকিব পাৰো, যোনবোৰ আমাৰ ভৱিষ্যত। তলে কামত আহিব ধৰ। শৃংখলা, সময়ৰ মূল্য, তাৰপিছত আনৰ লগত কেনেকে মিলিম। জি থকাৰ। থাকিব লাগে কেনেদৰে ডাঙৰক সন্মান কৰিব লাগে। কেনেদৰে কাৰ লগত কি কথা পাতিব লাগে সেইবোৰো শিকাই।
আৰু বাকী এনে শিক ক্ষাই সমাজৰ উন্নতিক কেনেদৰে সহায় কৰে আৰু। উন্নতিত কেনেদৰে সহায় কৰে বুলি ভাব তই।
শি ক্ষিত সমাজ এখন উন্নত সমাজ বুলি মই ভাবো ত' যেতিয়া বেছি মানুহে শিক্ষিত হয়। আহ তেতিয়াহে সমাজত সচেতনতা বৃদ্ধি পাব। আৰু মানুহে নিজৰ অধিকাৰ আৰু দায়িত্বও বুজিবলৈ আহ সক্ষম হব যদি শিক শিক্ষা থাকে তেওঁলোকৰ।
সেইটো হয়।
উ টো।
আৰু এনে শিক্ষাৰ লগত আত্মবিশ্বাসৰ কোনো সম্পৰ্ক আছে নেকি।
আত্মবিশ্বাস
আত্মবিশ্বাস আ
আছে নিশ্চয় আছে কিয় নাথাকিব ধৰ শিক্ষা লাভ কৰিলে আত্মবিশ্বাস বিদ দ্ধি পায় তাৰ পিছত মানুহে নিজৰ মতামতো স্পষ্ট ভাৱে প্ৰকাশ কৰিব পাৰে ধৰ এদিন কাম কৰিবলৈ সাহস কৰে।
কৰিবলে সাহস কৰে সাহস পায়।
শিক্ষা আছে কাৰণে তেওঁলোকে, শিক্ষা থাকিলে তেওঁলোকে কোনবোৰ কাম মানে কেনেকে কি ক'ত কি মতামত দাঙি ধৰিব লাগে সেইবোৰ জানে, স্পষ্ট ত ভাৱে, তেনেকে প্ৰকাশ কৰি তোলে। তেওঁলোকে নিজৰ উম, নিজৰ মতামতবোৰ। সেইকাৰণে এইটো সেইকাৰণে আছে, তেওঁলোকৰ সম্পৰ্ক।
এনে আজিৰ যুগত শিক্ষা কিমান জৰুৰী বুলি ভাব তই?
বহুতে, অ', এই অতি জৰুৰী বুলি মই ভাবোঁ বহুত জৰুৰী। দহ প্ৰতিযোগিতাৰ ৰোগত শিক্ষাৰ অবিহনেতো আ পাৰি যোৱাটো কঠিন আজিৰ যুগত, তো এইটা কঠিনেই। কাৰণ বহুত মানুহ আজিকালি আৰু আজিকালি বহুত ধৰণৰ আধুনিক
আৰু আজিকালি
সিটো ঘৰত যদি আমি পিছতলে আমাৰ কাৰ বিপদ হৈ পৰিব আৰু
ব
যদি ভাল চাকৰি এটা কৰিবলৈ বিচাৰোঁ, শিক্ষাৰ অতি প্ৰয়োজন। টো মই উচিত আৰু তেতিয়াহে সফল জীৱনৰ বাবে শিক্ষা সফল জীৱন এটা পাম যদি আমাক ভাল চাকৰি লাগে। ত' সেই বাবে শিক্ষা
ত' সেইবাবে, শিক্ষাৰো প্ৰয়োজন। যদি মই ভাল। আৰু তই ভাব নেকি কেৱল কিতাপৰ জ্ঞানেই শিক্ষা বুলি।
নহয়, চা কেৱল কিত্ যদি শিক্ষা কেৱল কিতাপৰ মাজতে অ', থাকিলো অ কেৱল শিক্-কিতাপৰ মাজতেই আ, সীমাবদ্ধ নহয়। ধৰ জীৱনৰ বহুত বিভিন্ন ধৰণৰ অভিজ্ঞতা। নৈতিক মূল্যবোধ আৰু মানে ব্যৱহাৰ, ব্যৱহাৰ জনাওঁ শিক্ষাৰ অংশ। সেইবোৰ কিতাপ সেইবোৰ নিজে শিকাৰ বস্তু সেইটো, অকল কিতাপৰ মাজতে সকলো ই ক্ষাল পাম বুলি আমি ভাবি ল'ব নালাগে আচলতে, কিছুমান বস্তু আমি নিজেও জনাটো, শিকা
শিকা উম, উম। হেল্ল'। হেল্ল', অ', শুনিছোঁ। বাক্ উম, উম। বাকী এনে নাৰীৰ শিক্ষাৰ গুৰুত্ব কি?
নাৰী শিক্ষা?
অ', নাৰী শিক্ষাও বহুত জৰুৰী। মানে ধৰ এজন শিক্ষিত নাৰীয়ে নিজৰ লগত নিজৰ পৰিয়াল আৰু সমাজৰো উন্নত কৰিব, উন্নত কৰিব, উন্নতি কৰিব পাৰে। অ', ধৰ আজিৰ যুগত এজন মানে
ব এজন
যদি সকলোবোৰ নাৰীৰো জ্ঞান থকাতো অতি দৰকাৰী ধৰ, বহুত নজনা নজনা কথাবোৰ, কিছুমান সহজ কথাবোৰো তেওঁলোকে কেতিয়াবা নাজানিব পাৰে। ত' সেইবাবে শিক্ষাতো তেওঁলোকৰ অধ্
শিক্ষাতো তেওঁলোকৰ অধিক গুৰুত্বপূৰ্ণ।
নাৰী শিক্ষাক বিশেষ গুৰুত্ব দিব লাগে আজিৰ যুগত।
উম, উম আৰু শিক্ষ- ক্ষাই দৰিদ্ৰতাক দূৰ কৰাত সহায় কৰে নেকি?
অম হয়। কৰে। চা শিক্ষা লাভ কৰি যদি এজন ভাল মানুহ হ ভাল চাকৰিত- বা জীৱিকা লাভ কৰিব পাৰে। ত' তেন্তে অঁ বহুত উন্নত- তও হব নিজৰ জীৱনটোৱে আৰু ইয়াৰ ফলত দৰিদ্ৰতাও হ্ৰাস পাব পাৰে আৰু। জীৱনৰ মানদণ্ডতো উন্নত-
দন্দটোও উন্নত হয় বুলি মই ভাবোঁ। সেইটো হয়, আৰু বাকী শিক্ষাত মানুহ- আৰু শিক্ষা মানুহ আৰু অশিক্ষিত- অশিক্ষিত মানুহৰ মাজত তই এনে কি পাৰ্থক্য দেখা পাও?
শিক্ষিত মানুহে বহু বি বিষয়ে সহজে বুজিব পাৰে আৰু- ত সচেতন হয় আৰু সমাজৰ উন্নতিৰ বাবেও কাম কৰিব পাৰে, আৰু শি- ক্ষা মানুহৰ চিন্তা ভাৱনাক বিস্ফৃত কৰে বুলি মই ভাবো।
উম' সেইটো হয় আৰু বাকী শিক্ষাই দেশ- শৰ উন্নতিত কেনেদৰে সহায় কৰিছে মানে তই কি ভাব?
অম- এ এখন দেশৰ উন্নতি শিক্ষিত নাগৰিকৰ ওপৰতে নিৰ্ভৰ- কৰে আজিকালি। শিক্ষিত মানুহে বিজ্ঞান চিকিৎসা- ব্যৱসায় কৃষি আৰু অন্যানয় বহু ক্ষেত্ৰত অৱদান আগবঢ়াই। দেশক আগবঢ়াই নিয়ে আজি আৰু আজি- টো বহুতে উন্নত হৈ হৈ গৈছে আগৰ যুগতকেতো।
সেইটো হয় বাৰু।
উম'
এনেই শিক্ষা শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকৰ গুৰুত্ব কি? ভূমিকা কি মানে?
অভিভাৱকসকলেও শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰে। অঁ- উম' ধৰ তেওঁলোকে সি সন্তানক পঢ়া শুনাৰ বাবে উৎসাহ দিয়ে আৰু সঠিক পথ দেখুৱায়। আৰু ধৰ উম ক'ত কেনেকৈ কি কৰিব লাগে সেইবোৰো কয়।
উম' উম'। সেইটো হয়। আৰু এনে অনলাইন শিক্ষাৰ বিষয় তোৰ মানে মতামতটো কি? কি মানে ভাব তই?
অম-
হেল্লৌ'
অনলাইন শি- ক্ষাৰ কিছুমান সুবিধা আছে ধৰ এতিয়া ধৰ কিছুমান- নে কৰ'বাত যাব লগা হ'ল? ত' আহ সেইবোৰ ঘৰত বহিয়েই বহুত বিষয় শিক- শিকিব পাৰে। কিন্তু বিদ্যালয়ত পোৱা বস কেতি কিন্তু মোৰ মতে হাঁ বিদ্য়ালয়ত পোৱা ব- বাস্তৱ অভিজ্ঞতা আৰু শিক্ষক ছাত্ৰৰ সম্পৰ্কে অনলাইনত সম্পূৰ্ণভাৱ- পোৱা নাযায় বুলি মই ভাবো দেই।
উমহু উম। বাকী এনেদই শিক্ষাৰ মূল উদ্দেশ্য কি বুলি ভাব?
উ, মূল উদ্দেশ্য মোৰ মতেতো শিক্ষাৰ মূল উদ্দেশ্যয় হৈছে আহ, মানুহক জ্ঞানী কৰা তাৰ পিছত সচেতন কৰা আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলা। আৰু উম, মোৰ মতে শিক্ষা কেৱল জ্ঞান দিয়াই নহয়। হয় হা, সততা সন্মান আৰু দয়া আৰু নৈতিক মূলধৰাৰ শিক্ষাও দিয়ে অ', বুলি মই ভাবো।
হেল্ল'?
অ', শুনি আছো।
অ'। আজি এই বিষয় তোৰ লগত কথা পাতি বহুতেই বেছি লাগিল। তই বৰ সুন্দৰকৈ বুজাই দিলি।
ভাল লাগিল। উম, ধন্যবাদ।
অ', বাকী এনেই
ঠিকে আছে দে।
লাষ্ট হা? হেল্ল' আৰু মানে ক'ব গ'লে মোৰ উম, আৰু মানে ক'ব গ'লে মোৰ মতে শিক্ষা হৈছে সফল আৰু সুখী জীৱনৰ এটা অংশ আৰু।
উম, উম, হয় বাৰু।
সেইটোৱে আৰু ৰাখিছোঁ তেন্তে আজিলৈ।
উম, দে।